শুনিছানে?
শুনিছো, তুমি শুনিছা?
হয় হয় পাইছো। বাকী ভালনে?
হয় মই ভালে আছো। তুমি ভালে আছা?
হয় ময়ো ভালে আছোঁ। বাকী কি কৰিছা?
অ' মই এনেই আছো। তুমি কি কৰিছা?
ময়ো আছিলোঁ এনেই তাকে ভাবিলোঁ আজি অলপ এই সমাজৰ গুৰুত্বৰ বিষয়ে অলপ কথা পাতোঁ নেকি।
হয় হয় মানে সমাজ আমাৰ মানুহৰ একেলগে বসবাস কৰা এটা সু-সংগঠিত সমষ্ সমষ্টি। সমাজ অবিহনে মানে মানুহৰ জীৱনটো মানে আমাৰ অম আধৰুৱা হৈ থাকে। মানে আমাৰ সমাজে বিভিন্ন ধৰণৰ নৈতিক শিক্ষা বা অন্য শিক্ষা দিয়ে বা তাক মানে মানুহৰ কুতুন সমা সামাজিক প্ৰাণী হিচাপেও কয় ন
হয় হয়, হয় হয়, ঠিকে কৈছা। আ যিহেতু সমাজে আমাক শিক্ষা, সংস্কৃতি হওঁক বা নীতি নিয়ম আ নৈতিকতা। আৰু শৃংখলা আ শৃংখলাবদ্ধ জীৱন যাপন কেনেদৰে অতিবাহিত কৰিব লাগে, স সকলো বিষয়ৰ বিষয়ৰ বিষয়ে আমাক শিকায় বা বিভিন্ন ধৰণৰ শিক্ষা দিয়ে। সমাজ আহ আমি মানুহ হৈছো সমাজ সমাজবাদী প্ৰাণী। আমি সমাজত থাকিয়ে ডাঙৰ দীঘল হওঁ সমাজত থাকিয়ে আমি সকলোবোৰ ভাল বেয়া শিক শিকো অহ, উচিত অনুচিত শিকো, সমাজৰ নিয়ম নীতিবোৰ শিকো। আৰু সকলো ধৰণৰ শিক্ষা আমি সমাজৰ পৰাই লওঁ। সমাজৰ পৰা আমি অকল মানে শিক্ষাৰ মূল কেন্দ্ৰ বুলি ক'লে অকল। পৰিয়াল বা বিদ্য়ালয় নহয় আহ তাৰ ভিতৰত সমাজো হ'ল শিক্ষাৰ মূল কেন্দ্ৰ যৰ পৰা আমি। বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰিব পাৰোঁ। ইজনে সিজনৰ আহ ইজনে সিজনৰ লগত মনৰ ভাৱৰ আদান প্ৰদান কৰিব পাৰো। আৰু আমাৰ যিটো ব্যক্তি ব্যক্তি আমাৰ এজন এজন। যিটো চৰিত্ৰ গঠন হয় এই চৰিত্ৰ গঠন আহ। সমাজৰ পৰাই সমাজৰ ওপৰতে নিৰ্ভৰ কৰে। সমাজৰ বিভিন্ন নিয়ম নীতিবোৰ হওঁক আদৰ্শ হওক আৰু মূল্যব মূল্যবোধ এই হ। সকলোবোৰে এজন ব্যক্তিক মানে। সৎ দায়িত্বশীল আৰু আদৰ্শ নাগৰিক হিচাপে পৰিণত কৰে আৰু আদৰ্শ। আহ আদৰ্শবাদী নাগৰিক হিচাপে গঢ়ি তোলে যাৰ ফলত আমি। আমাৰ দ আমাৰ মনত দেশ প্ৰেমৰ ভাৱ উজ্বলি উঠে বা আমাৰ দেশখনৰ প্ৰতি যিখিন। যিটো আমাৰ শ্ৰদ্ধা ভক্তি সকলোবোৰ মানে আমাৰ মনতে উজ্বলি উঠে নহয়নে বাৰু।
হয়, ঠিকেই কৈছা। আৰু মানে আমাৰ এই সমাজত মানে ঐক্যৰ সহযোগিতাৰ আমাৰ প্ৰয়োজন আছে। অ মানে এখন যতি সমাজত বাস কৰিব লাগে তেন্তে মানে আমাৰ মাজত। ইক সহযোগিতা বা বুজা বুজি মৰম ভাল পোৱা মানে এইবোৰ। থাকিব লাগিব তেন্তেহে মানে আমি। সমাজত বাস কৰিব পাৰো সকলো মানুহে মানে ইজনে সিজনক সহায় কৰিলে মানে সমাজত শান্তি। আৰু মানে উ উন্নতি হয়। আমি যদি মানে ইজনে সিজনক সহায় বা এ যদি আমাৰ উৎসাহ মানে থকা যেন ব্যক্তি। যদি আহ মানে বিপদ আছে তেন্তে আমি তেওঁক মানে আগবাঢ়ি যাই পিনে যদি সহায় কৰো। অকল তেওঁকে নহয় বা আমি যোন বিপদত আছে তেওঁকে যদি আমি এনেকে সহায় কৰো। সেইটো মানে আমাৰ অ যিটো সময়তে এটা বুজা বুজি ভাল। কোৱা আছে তেন্তে মানে সেইটো বৃদ্ধি হাব কিন্তু যে আমি যদি মানে এ বিপদত আছে। আমি সহায় নকৰো বা তোক মানে অৱহেলা কৰি কিনে। গুচি যাওঁ তেন্তে মানে আমাৰ সমাজত বাস কৰিবলৈ মানে এটা। অ' মানে বিশৃংখল পৰিৱেশৰ সৃষ্টি হ'ব মানে আমাৰ অ' আৰু আমাৰ মানে কেতিয়াও। হাই কাজিয়া মানে এনেকুৱা মানে এনেকুৱা পৰিৱেশৰ সৃষ্টি কৰিব নালাগে আমি মানে অ' মানে। অ' মিলা প্ৰীতিৰে বা অ' মানে বুজাবুজিৰে থকিব লাগে তেতিয়াহে মানে আমি এখন সমাজত মানে। সুখী হৈ জীৱন জাপন কৰিব পাৰিম।
হয় হয় ঠিকেই কৈছা। অ' আমি যদি সহযোগিতাৰ মাজেৰে আগবাঢ়ি যাওঁ তেতিয়াহে এখন সমাজ মানে দায়িত্বশীল বা। অ' উন্নত সমাজ হিচাপে পৰি পৰিগণিত হ'ব পাৰে। যদি আমি নিজৰ ইজনে সিজনৰ সহযোগিতা নক। সৰু ইজনে সিজনৰ লগত মিলা প্ৰীতেৰে নাথাকোঁ তেনেহ'লে সেই সমাজখন ভালদৰে। এ মানে ভাল সমাজ হিচাপে আহ গঢ় লৈ উঠি নুঠিব। আৰু মই ভাবোঁ যে শিক্ষাৰ ক্ষেত্ৰত সমাজৰ ভূমিকা যথেষ্টখিনি। কাৰণ সমাজে বিদ্য়ালয় হওক মহাবিদ্যালয় হওক বা। গ্ৰন্থাগাৰ এই সকলোবোৰ স্থাপন কৰাত শিক্ষাৰ প্ৰসাৰত মানে যথেষ্টখিনি সহায় কৰে। লগতে শিক্ষাৰ অনুকুল পৰিৱেশে পৰিৱেশো সৃষ্টি কৰি দিয়াচোন সমাজখনে এখন সমাজ যদি সভ্য হয় তে। তেতিয়াহে আহ সি শিক্ষা শিক্ষাৰ বাবে মানে। অনুকূল হয়। যদি শিক্ষা ভালদৰে নাথা গ্ৰহণ কৰা নাযায়, তেনেহ'লে সেই সমাজখন অ' তোমাৰ শিক্ষিত সমাজ হিচাপে পৰিগণিত নহ'ব। এজন অ' যদি এজন ব্যক্তি শিক্ষিত হ'লে সমাজখন শিক্ষিত বুলি ক'ব পৰা যায়। আৰু বক্তি এ ব্যক্তি বা আমাৰ দেশ দেশৰ নাগৰিকসকল যদি তোমাৰ শিক্ষিত নহয়। তেতিয়া আমি সেই সমাজখন বা সেই দেশখন আমি শিক্ষিত বুলি ক'ব নোৱাৰোঁ। নে কি কোৱা?
হয়, ঠিকেই কৈছা। মানে এখন সমাজ শিক্ষিত হ'বৰ কাৰণে আমাক আ--ম এখন মানে এটা মানুহ শিক্ষিত হ'ব লাগিব শিক্ষিত হ'ব লাগিব বা আ শিক্ষিতই নহয়। অ' আমাৰ উম, উম, নৈতিক জ্ঞান আছে মানে, মানে মূল্যবোধ আছে। যেনে সুসংস্কাৰ ডাঙৰ কেনেকৈ ভালদৰে আচাৰ ব্যৱহাৰ কৰিব লাগে। সৰুক কেনেকৈ মৰম কৰিব লাগে। ক'ত কি কথা ক'ব লাগে, এইবোৰ যদি মানে এজন লোকৰ মানে মাজত থাকে। তেন্তে মানে আমাৰ আম এখন সমাজখন মানে বহুতেই ভাল হ'ব আৰু যদি ই আমাৰ মানে প্ৰত্যেক সমা এ ভাল হয়। তেন্তে মানে আমাৰ দেশখনো ভাল হ'ব।
হয় হয়, একেবাৰে সঁচা কথা দেই। তুমি ঠিক কথাই কৈছা। আমাৰ সমাজখন ভাল হ'লে দেশখন ভাল হ'ব। যদি আমাৰ সমাজখন অ' মানে ভাল নহয় বা শিক্ষিত নহয় তেতিয়া আমাৰ দেশখনো আ' উন্নত নহয় বা শিক্ষিত নহয়। এ' আৰু তোমাৰ যদি আমি আমাৰ সংস্কৃতিটো বজাই ৰাখো, সংস্কৃতিৰ উন্নয়নৰ হকে আমি কাম কৰো। তেতিয়া আমাৰ সমাজ অ সমাজখন মানে অনাগত দিনলৈ সুৰক্ষিত হৈ থাকিব, এ আমাৰ সমাজ নিজৰ ভাষা হওঁক সাহিত্য হওঁক, উৎসৱ হওঁক, লোক সংস্কৃতি আৰু পৰম্পৰা এই সকলোবোৰ সংৰক্ষণ কৰি নতুন প্ৰজন্মলৈ আগবঢ়াই লৈ যায়, আ' আৰু এই সং সমাজে এ এ এনেকুৱা এটা মানে তোমাৰ, হেৰি হয়। অ' মানে জৰিয়া হয়। যিটোৰ জৰিয়তে মানে তোমাৰ আমাৰ যিখিনি সংস্কৃতি আছে বা সভ্যতা আছে, সকলোবোৰ মানে অতীতৰ পৰা অনাগত কালৰ পৰা এতিয়ালৈকে এ চলি আহিছে। এ এতিয়ালৈকে মানে সেই সকলোবোৰ স সংস্কৃতি সাহিত্য সংস্কৃতি সকলোবোৰ মানে তোমাৰ ৰক্ষা হৈ আছে বা সংৰক্ষিত হৈ আছে। যদি সমাজখনে সেই মানে সেইবোৰ আমাৰ সভ্যতা সংস্ক স্থিতিবোৰ সংৰক্ষিত কৰি নাথাকি নাৰাখিলে হয়। তেতিয়া আমি আমাৰ অ সংস্কৃতিৰ বিষয়ে বা আমাৰ সভ্যতাৰ বিষয়ে একো ক কথা মানে আমি জানিব নোৱাৰিলো হয় বা আমাৰ সাহিত্যটো কেনেকুৱা বা আমাৰ আমি কি পালন কৰো বা আমাৰ লোক সংস্কৃতিটো কেনেকুৱা? এই বি বিষয়ে জানিবলৈ বহুখিনিয়ে যথেষ্ট খিনি কষ্ট হল হয় দিয়াচোন। আৰু যদি সেই সমাজখন সেই পৰা আমি যেনেকে সৰু সাধু কথা শুনো, আইতা ককাৰ পৰা বা লোকসংগীত শুনো, বা তাৰে যিবিলাক মানে ভাওনা সভা আছে। সেই সকলোবোৰ সমাজৰেইতো তোমাৰ সংৰক্ষণ হয়। যদি সেই সকলোবোৰ সমাজ সমাজে যদি সংৰক্ষণ কৰি নাৰাখিলে হয় তেনেহ'লে আমি এই ইয়াৰ সাধু কথাৰ বিষয়ে হওঁক, লোকসংগীত হওঁক বা ভাওনা সভা এই বিষয়ে আমি একোৱে গ'ম নাপালো হয় নহয় নে?
হয়ঁ ঠিকেই কৈছা মানে মই তোমাৰ হতে একমত আৰু মানে আমাৰ সমাজ উন্নয়নত মানে যুৱতী সকললে মানে যথেষ্ট খিনি ভূমিকা গ্ৰহণ কৰিছে, মানে যুৱক যুৱতী সকলে তেওঁলোক মানে সমাজৰ এ মানে বৰ্তমান সমাজৰ ভৱিষ্যত, তেওঁলোক যদি শিক্ষিত হয় আমাৰ গো- গোটেই দেশখন শিক্ষিত হ'ব তেওঁলোক মানে আ আমাৰ বৰ্তমান আমাৰ ভৱিষ্যতৰ নাগৰিক হয় তেওঁলোক। আৰু তেওঁলোকে শিক্ষা সমাজ সেৱা পৰিৱেশ সংৰক্ষণ আৰু মানে বিভিন্ন মানে এয়া অঁ মানে উন্নয়নমূলক কামত মানে তেওঁলোকে মানে অংশগ্ৰহণ কৰা উচিত যাচ মানে আমাৰ আহ গোটেই সমাজখনে মানে এটা ভাল অঁ শিক্ষা লাভ কৰে বা। তেওঁলোকে সমাজখন শিক্ষা দিব পাৰে বা সমাজখনত তেওঁলোকে শিক্ষা দিব পাৰে যে- অঁ মানে আমি যদি ভালকে শিক্ষিত হওঁ বা আহ মানে যিবোৰ আমাৰ দেশৰ বাবে প্ৰয়োজনীয় কামবোৰ কৰো তেন্তে মানে আমাৰ সমাজ হওঁক বা দেশ হওঁক সকলো মানে উন্নতি হ'ব পাৰে।
হয়ঁ হয়ঁ একেবাৰে সঁচা কথা কৈছে দেই মই তোমাৰ কথাৰ লগত একমত। আৰু সমাজত শৃংখলা বজাই ৰখাত আমাৰ নাগৰিকলো নাগৰিকত্ব ওম ওম মানে আমাৰ সকলোৰে গোটেই বহুতো যথেষ্ট। আহ খিনি গুৰুত্বপূৰ্ণ দায়িত্ব আছে দিয়াচোন প্ৰতিজন নাগৰিকে- তোমাৰ আইন মানি চলিব লাগে বা আনৰ অধিকাৰক সন্মান কৰিব লাগে আৰু নিজৰও কৰ্তব্য নিষ্ঠাৰে পালন কৰিব লাগে। আমি যদি সকলোৱে অহ মানে যিটো আমাৰ দেশত আইন আছে সেই আইন ব্যৱস্থাটো ভালদৰে মানি চলোঁ। বা হকাবধা নকৰো। আৰু আনৰ যিবোৰ সন্মান আছে বা অধিকাৰ আছে। সেই আসন্মান অধিকাৰ খিনিক যদি আমি গ্ৰহণ কৰোঁ- বা আনৰ যিটো তোমাৰ জাতি বৰ্ণ নিৰ্বিশিকে আমি সকলোৱে যদি মিলা প্ৰীতিৰে থাকো তেতিয়াহে আমাৰ আমি আমাৰ সমাজখননৰ এটা শৃংখলা বজাই ৰাখিব পাৰিম আৰু যদি আমি সেই- এ সকলোবোৰ আমি যদি বজাই ৰাখিব নোৱাৰোঁ তেনেহ'লে আমাৰ সমাজখন আন উন্নত উন্নতি পথত নহয় অধগতি পথতে যোৱা দেখা যাব দেখা যোৱা দেখা যাব নহয় নে?
হয়ঁ ঠিকে কৈছা মই তুমি যেনেকে ক'লে জাতি ভেদ কথা আমি মানে জাতি ভেদ এতিয়াও কৰিব নালাগে যে যে এইটো অ ইছলাম হয়ঁ এইটো হিন্দু হয়ঁ বা তটো হীন হয় তটো নিজ হয় আমি এনেকুৱা মনোভাৱ ৰাখিব নালাগে আ মানে যেতিয়া একোখন সমাজত বাস কৰি তেতিয়া মানে সমাজৰ- সকলো মানুহে সমান আহ কোনো উচ্চ নহয় কোনো নিচ নহয় আমি মানে সকলোকে মানে একতাৰ বান্ধোনেৰে মানে বান্ধি থাকিব লাগে বাম প্ৰীতি বজাই ৰাকিব লাগে। মানে এনেকুৱা মানে পাৰ্থক্যৰ মনোভাৱটো ৰাখিব নালাগে।
হয়ঁ হয়ঁ! আৰু সমাজ সেৱাই মানুহৰ মাজত সহানুভূতি হওঁক দয়া হওঁক আৰু সহযোগিতাৰ এ মনোভাৱ গঢ়ি তোলি দিয়াচোন। আৰু ইয়াৰ ফলত সমাজ অধিক সুন্দৰ আৰু মানৱীয় হৈ উঠে যদি আমাৰ মাজত সমাজ সেৱা। আহ যিটো ভাৱ সেই মনোভাৱটো নাথাকিলে হয়ঁ তেনেহলে কোনো নিস্বাৰ্থ বাবে কাৰো সহায় নকৰিলে হয়ঁ। কোনেও কাকো সহায় কৰিবলৈ আগবাঢ়ি নগলে হয়ঁ। যেনেকৈ তোমাৰ আজিকালি আমি দেখা পাই থাকোঁ যে স্বচ্ছ ভাৰত অভিযান হওঁক। বাহ আ তোমাৰ- বিভিন্ন ধৰণৰ শিবিৰ বা বানপীড়িত লোকৰ বাবে শিবিৰ সমূহ ছাপ- কৰা হয় বিনামূলীয়া শিক্ষা প্ৰদান কৰা হয় সেইবোৰ তেতিয়া নহ'লে হয়। যদি এই সমাজ আহ এই সমাজ সেৱী সকলে তোমাৰ সমাজৰ উন্নয়নত বহুখিনি যথেষ্টখিনি সহায় কৰে। এ সমাজ- সেৱাই মানুহৰ মাজত যিখিনি সহাভুতি হওক দয়া হওক এই সকলো ভাৱখিনি তোমাৰ- মানে গঢ়ি তুলি দিয়াচোন আৰু- অঁ নিস্বাৰ্থভাৱে সমাজসেৱা কৰাৰ পিছত তেওঁলোকে সাধাৰণ মানুহৰ পৰা যিখিনি আশীৰ্বাদ পায়- সেইখিনি মানে তেওঁলোকৰ বাবে যথেষ্ট খিনিয়ে মূল্যবান বুলি মই ভাবো নহয় নে?
হয় ঠিকেই কৈছে, কিন্তু আজিকালি মানে সমাজে বহুখিনি মানে সমস্যাৰো সন্মুখীন হৈছে যেনে- দৰিদ্ৰতা হওক নিবনুৱা সমস্যা দু- ষন অপৰাধ বা মাতকা শক্তি বা সামাজিক বৈষম্যৰ দৰে সম- স্যা দেখা যায় মানে এইবোৰ আমি এইবোৰ সমস্যা মানে অঁ' দূৰ কৰিবলৈ মানে চেষ্টা কৰিব লাগে।
হয় হয়, একেবাৰে সঁচা কথা বাৰু- আজি তোমাৰ লগত এই বিষয়টোৰ ওপৰত কথা পাতি মোৰ যথেষ্টখিনি ভাল লাগিল। আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম।
হয়, মোৰো ভাল লাগিল দিয়া হলে আজিলৈ বিদায়।
হয়, নিশ্চয় সামৰিছোঁ।